কি কৰি আছা?
খাইছো খাইছো ত তই এনে বহি আছো, তুমি কি কৰি আছা?
ময়ো এনেই বহি আছো।
উম নাই খোৱা নাই, তুমি খালা?
মইও নাই খোৱা ৰবা খামহে এতিয়া হোৱাই নাই।
অ' কেনেকৈ গ'ল?
উম ঠিকে থঠাকে চলি আছে, ভাত জি পিছে খোৱা এতিয়ালৈ খোৱাই নাই, নেকি তুমি এনে হোৱাই নাই।
নাই খোৱা নাই মানে তাৰণে ইতাই অলপ পিছে উঠিছো মই সেইকাৰনে।
অ', অ' কি বা বনালে আজি।
নাজানোঁ। চাব লাগিব মানে মই নাজানোঁ। হেই তাতে মই বিচনাতে আছোঁ, চাব লাগিব কি বনোৱা আছে।
এনে পিছে তুমি কি খাই ভাল পোৱা?
আ, মই মানে এনে হ'লে ৰাত পথতে উঠলো মানে অলপমান চাহ আৰু বিস্কুট খাই ললে ভাল হ'ব, এইটোৱে তেই আছ আমি ত' বিনাতে উঠিছো না মানে। তেতিয়া চাহ আমাৰ চাহমান খাম। লাষ্টত পিছত অলপ আৰাম কৰি পেলাই এনেকা আধা ঘণ্টা ন' এক ঘণ্টা পিছত ভাত চাত খাম।
অ', অ'। এনে মানে প্ৰিয় খাদ্য বুলি একো নাই?
নাই এনেকাতো নাই।
ভাল। ভাল লাগে মোৰো খাই কিনে, গাহৰি খাই ভাল লাগে।
অ', অ' এনে-এনেকা তোমাৰ অ' মানে খাৱটো বহুতখন খাৱে মানে মই প্ৰিয় খাদ্যত মানে চব, নাই মানে মই যি পাইতো খালোঁ মানে চব এ, এনে নাই নাই।
ভাল-ভাল ভাল খাব লাগে, চবে খাব লাগে। হা, এতিয়া বিশেষকৈ চব মানে কি এতিয়া দিয়াক-দিয়াচোন এতিয়া দিয়াচোন বেছিকৈ বাহিৰা বস্তুবোৰ বেছি খোৱাটো ভাল নহয় দিয়াচোন, কাৰণ আমি যিমান পাৰো ইমান পুষ্টিকৰ খাদ্য খাব লাগে, তেতিয়াহে আমাৰ স্বাস্থ্যটো ভাল হ'ব ন'?
উম, এতিয়া মানে আজিকালি যেনেকা মানুহবিলাক থাকে না কি এইটো খাম, ইটো নাখাম এনেকা থাকে আৰু তেতিয়া স্বাস্থ্যটো অলপ ভাল নাথাকে আৰু কিয় কৰে তুমি যিমান বদলত লাগিব লাগে, যেনেকা তোমাৰ তামিল এ, এনেকা লাভা নহয় ন' এখনে, লেকিন আমাৰ তাতে মানুহবিলাক কি আছিল, যি পায় তো খায়ে আছিল, তেতিয়াহ'লে বক-বটনবিলাক ভাল থাকিছিলে আৰু সিহঁতৰ।
হয়, তুমি ঠিকে কৈছা। আজিকালি সেইকাৰণে মানুহবোৰ চাবাচোন, আগতে আগৰ মানুহবোৰ, মানে আমাৰ ককা ককাহঁত মানে, সিহঁত মানে আগতে এশ মানে, মানুহ আগতে এশ বিশ বছৰলৈ জিয়াইছিল। কিন্তু আজিকালি চাবচোন, এ এ, ষাঠি, সত্তৰ বছৰতে মানুহ একদম বুঢ়া নিচিনা হৈ গৈছে। কাৰণ সেইবোৰ যাবা আজিকালি চাবাচোন, আজিকালি যিমান শাক পাচলি খালেও যিমান ভাল ফল মূল খালেও, সেইবোৰ মানে আজিকালি বিভিন্ন, মানে কেমিকেল দি কেনি বনাই ন', কেমিকেল দিয়ে মানে বেছি। কে হ'ব, বা শা-শাক চাকেই হওক, কৃষক, খেতিয়ক বোৰেও মানে জল্দি জল্দি মানে সেইবোৰ গজি উঠিবৰ কাৰণে, কিবো বিভিন্ন মানে ৰাসায়নিক অ' পদায় হেৰি দ্ৰব্য দিয়ে আৰু এইবোৰ কেমিকেল চেমিকেল দিয়ে। সেইকাৰণে মানে যোনবোৰ মানে তাতে যিমান ভিটামিন থাকে মানে সেইখিনি কেমিকেল'তে নোহোৱা হৈ যায় বুলি ক'ব পাৰে।
উম, ঠিকেই কৈছা তুমি। যেনেকে আগৰ টাইমতো মানে চ-চব বস্তুবিলাক অ' নি নি-নিজে চবে লাগা হৈ আছে, নিজে-নিজে লগায়া মানে খেতিবিলাক কৰি পেলাই, নিজে খাৱৈ আছে। দলিততে মানে মানুহবিলাক মানুহ বেচি হৈ গ'ল, ত' মানুহবিলাক খেতি বঢ়াব কাৰে কেমিকেল দিয়া হৈছে বস্তুবিলাকত। জল্দি উগিবা কাৰে, জল্দি ডাঙৰ হ'ব কাৰে, ভাল হ'ব কাৰে। কেম-মানুবিলাক কেমিকেলে খাৱা যায়। আৰু চব বস্তুবিলাক মানে কেমিকালে লাগা হৈ যায় মানে তোমাৰ যি ইচ্ছা, তুমি জেনেকা আল লু থাকিলে, পিয়য়াজ থাকিলে, চব বস্তু লাগাই হৈ যায় মানে, ইমান মানুবিলাক বেছি হয় না, লাষ্টত চব্জিখন কম হয়। ত' মানুহবিলাক যিমান বেছি হয়, ইমান বেছি চব্জি লগাব কাৰণে এ, কেমিকেল লগাব হৈ যায় আৰু। যেনেকে তোমাৰ মাটিত অলপ বেছি এ, কেমিকেল দি দিব, অলপ ভাল মাটি কৰিব কাৰনে। এটো মানে আজিকালি হেই মা চবজিবিলাক বেছি ভাল নহয়, আগৰ নিচিনা নহয়।
হয়, তুমি ঠিকে কৈছা। সেয়ে আৰু, এতিয়া চাবচোন এই, কণীত কিবা এটা প্ৰটিন থাকে। হয়নে, এতিয়া কণী অ' যদি এতিয়া ফাৰামৰ কণীবোৰ মানে কিবা এই টেকন'লজি লগাই কিনে আজিকালি এটা কৰি দুটা কৰি দিয়ে। কিবা সেইবোৰ সেইবোৰৰ পৰাই আজিকালি ইয়াতে চব বস্তু মানে, এয়া আজিকালি মানুহ আচলমতে চব ব্যস্ত হৈ পৰিছে ন। সেকাণে নিজে কৰি কিনে খাবলৈ সময় নাথাকে। আৰু আজিকালি, চাবাচোন ল'ৰা ছোৱালীবোৰকো ল'ৰা ছোৱালীবোৰকো মানে আজিকালি মাক দেউতাকহঁত তামানে সময় নাপায়, অফিচত যায়, ল'ৰা সন্তানৰ কাণে সময় নাই। হেইকাৰণে টিফিনত এ মেগী বনাই কিনে দি পঠাব বা কিবা এটা বিস্কুট বা কেক দি কিনে পঠাব। আচ মানে সেনেকুৱা নহয়, নিজৰ মানে সন্তানটোৰ অলপমান স্বাস্থ্যৰ হেৰি কৰিব লাগে। কাৰণ, মেগীটোক বেয়া বস্তু এটা, একবাৰ নিজে জানা তুমি।
উ, ঠিক আছ তুমি যেনেকা আজি কালি মানে মানুহখনৰ টাইম নাথাকে অৰ বেচিদৰ মানে তোমাৰ ষ্টুডেণ্ট বিলাক হয় যেন নেকে নেকে থাকে। কলেজত যোৱা বাহিৰত ৰত থাকা হৈ যায়, এনে টাইম পো খোৱা, টাইম শুনা নাপায়, এটো এতিয়া মেগি খোনে খাৱা যায় ল ছাল বাহিৰতে মাৰ ব্ৰেড খুন নহয় নে, বাহিৰত তোমাৰে আজি-আজিকালি দিনা হেয়া ফাষ্ট ফুড, ফাষ্ট ফুড বিলাক খাৱা যায়, ঘৰত মানে খাৱা নহয় আৰু ঘৰ ঘৰত খাদ্যবিলাক খাৱা বেছি নহয়। এইটো মানে, বেছিদত ষ্টুডেন্ট বিলাকে চাগে তোমাৰ । অকলে থকা হৈ যায় না লাষ্টত হষ্টেলত থাক হিলো মানে, হষ্টোৰক অলমান ভাত খোনো মানে, কোনটো ক'বাত ক'ত ভাল পায়, ক'ত ক'ত ভাল নাপায়। এইটো মানে হোষ্টেল, এ হোষ্টেলত ভাত কোনো ইমান ভাল নাথাক কে। একে মানে ষ্টুডেন্ট বিলাকে বেছি, তোমাৰ মেগী খুন খাৱা হয়। যায় নহ'লে খালি পেট থকা যায়, নহ'লে বাৰত খাৱা যায় তোমাৰ, ফাষ্ট ফুড বিলাক খাৱা যায়, নহ'লে এনেকা আ তোমাৰ পানী পুৰি, আলু মুড়ি। কে, আজিকা থাকে যেনেকা, এই টো খাই, খাই থকা যায় আৰু।
হা তুমি ঠিকেই কৈছা। আৰু চাবাচোন সেইবোৰ খালে তোমাৰ বিভিন্ন বহুত মানে বেমাৰো হয় দিয়াচোন এতিয়া গেছ হৈ যায়, কিবা হৈ যায়, আ হজম নহয়। বহুত বহু হেবোৰ বস্তুবোৰ, হেবাবে আমি হেবোৰ মানে বেচি কিনে মানে নোখোৱা মানে খা, মানে খাব লাগে, কেতিয়াবা মাজে মাজে খাব লাগে কিন্তু সদায় খোৱাটো বেয়া দিয়া চোন কাৰণ ভাত, আমি ভাত খিনি খালে বা আমাৰ সেইখিনি খালে যিমান আমি প্ৰটিন পাওঁ, যিমান ভিটামিন পাওঁ সেইবোৰ আচলতে ভাল নহয় দিয়াচো আৰু সেইবোৰ আমি গমো নাপাওঁ দিয়াচোন। এই এতিয়া ধৰা উম এ পানীপুৰি হওঁক সিটো মানুহটোৱে কেনেকে বনাইছে, চাফা কে বনাইছে নে লেতেৰাকে বনাইছে। কি-কি কিমান দিন বা, কিমান দিনৰ পা পৰি আছে, কি হৈছে হেইবোৰ আমি গম নাপাওঁ ন। সেকাৰণে আমি অলমান চাই চিতি অলমান ভাল জাগাত খাব লাগে অলমান বাহিৰা বস্তু খালেও।
এটো মানে তুমি যেনেকে কলা ঠিকে কৈছা তুমি, ভাল কথা কৈছা তুমি, এটো মানে মানুহ বিলাক থাকে না ভিটামিন আজিকালি কি হৈ গ'ল তোমাৰ কি জানা? তুমি কণীৰ কথা ক'লে কণীও মানে আজিকালি এই ইঞ্জেচন দি পেলাই মুৰ্গী বিলাকত লা হয় তাকে মানে কণী বিলাক অলপ ভাল ভাল। এ লাছত কণী খালে মানে অল কিবা হয়, মানুহ প্ৰটিন খালে কণী খায়। তাছত চালে উ কনী খাৱা কাণে বেমাৰ হৈ গ'ল এনেকে। থাকি যাই আজিকালি। মানে আজিকালি খাৱাবিলাকৰো কি, কিবা নাই আৰু তোমাৰ যেনেকুৱা মানুহ বিলাকৰ কাম গৰ কাৰো ভিটামিন কমি থাকে, প্ৰটিনো কমি থাকে, যিটো মানে তুমি ক কি-কিবা নহয় কিবা খাই পেন নিজৰ অলমান প্ৰটিন অৰ ভিটামিন বিলাক কিবা কৰিব লাগে। যেনে তোমাৰ আ ভাল জেগাৰ পৰা কণী লৈ পেলাই কণী খাব লাগে নহ'লে মানে আ কণী খাব ন মানে প-পানীৰ মান খাব লাগে। লেকিন পানীৰোৰো আজিকালি মানে তুমি আ অৰিজিনেল কম্পানী পৰা ন'ললে বা বিয়াৰ মানে তুমি লোকেলো ল'লে তুমি যেনেকুৱা থাকে আহ প-পনীৰো আ আজিকালি কিবা এছিল কিবা কেমিকেল মিক্স কৰি দিয়ে, কালাৰ হৈ যায় পনীৰখন খালে এনেকুৱা হৈ যায়।
তুমি ঠিকে কৈছা। হেই আৰু আজিকালিতো পানী, পানী কিনি খাব লাগে। পানীও, পানীতো হে এই দিব। কেমিকেল মিলাব কেনেকুৱা লাগে পানী খিনি খাই কিনে অ' বটলৰ পানীবোৰ কিছুমান। জোন, উ হেইয়াই হেকাণে আমি চব আচলমতে আজিকালি আৰু আজিকালি চাবাচোন। ল'ৰা ছোৱালী মানে সৰু সৰু লৰা- ছোৱালী বোৰে আৰু আমাৰ ধৰা এতিয়া ঘৰুৱা সংস্কৃতি এতিয়া আমাৰ অসমীয়া সংস্কৃতি যোনটো সেইবোৰ সেইবোৰ মানে সেইবোৰ শাক-পাচলি বা আমাৰ যোন বোৰ মানে সেনেকুৱা সেইবোৰ খাব মানে বাদ দি সেইবোৰ মানে সেইবোৰ শিশুহতে খাব ভাল নাপায়। সেইবোৰক সিহঁতক মানে খালি জাংক ফুড লাগে সেইবোৰ সেই পিজ্জা বাৰ্গাৰ সেইবোৰ হে বেছি খাব ভাল পায়। সেইকাৰণে মানে পিছলৈ চাবাচোন, আমাৰ যেতিয়া এনেকুৱা এতিয়া ধৰা আলু পিতিকা সেইবোৰ সেই মানে সিহঁতে মানে ভালে নাপায় আৰু। মানে আমিও দিয়াচোন সেনেকুৱাই দিয়াচোন সিহঁতক কৈ কিনে কি লাভ। সেইবাবে আমি অলপমান শিকাব লাগে সিহঁতক, নহলে পিছ পিছলৈকে মানে এইবোৰ নোহোৱা হৈ যাব আৰু পিজ্জা বাৰ্গাৰ এ থাকি যাব আৰু।
ঠিকে আছে তুমি যেনেকে আমি যেনেকুৱা আগতে শাক-পাচলি খোৱা হৈছো মানে ঘৰত থাকিলে মই সেইটো খাৱা যায় কিন্তু মানে আজিকালি মানে তুমি ক'লে ল'ৰা- ছোৱালী বিলাক এনধে মানে নাজানেও কেনেকুৱা থাকে শাক-পাচলিবলাক চ বনাবা নাজানে এইকাৰনে ত মানে যি পাৰে তো তোমাৰ যেনে অনলাইনত থাকা হৈ যে অনলাইনত চাই এন্তে কি ইটো কেনেকুৱা বনাই ইটো কেনেকা বনাই তাই তো তোমাৰ পিজ্জা বৰ্গাৰ বাৰ্গাৰবিলাকে আহে। ফাষ্ট ফুড বিলাকে চাইনিজ ফুড বিলাকে এনেকে শাক-পাচলি বিলাক মানুহে বিলাক মানুহ বিলাক নাজানে না বনাব কাৰনে এনধে নাখায়ও আৰু এইটো মানে মানুহ বিলাক অলপ শিকিবা লাগে আৰু বেলেগ বেলেগ এ চব্জি খন কেনেকুৱা লাগে যে কিহৰ কাৰনে বেলেগ বেলেগ তুমি খালি তেতিয়া তুমি ভিটামিন পাব বেলেগ বেলেগ চব্জিৰ পৰা কি কৰে আমাৰ অসমতে ইমানটা শাক- পাচলি বিলাক আছে এইটো খাইলে তোমাৰ ভিটামিন পুৰা পুৰা হৈ যাব এটা এটা দুটাৰ লগত খাইলে পুৰা তোমাৰ তামে ক ক খাৱ যায় আৰু।
হয়, এইবোৰ ঠিকেই কৈছা আৰু তুমি পিছে ভাত চাত বনাব জানানে নাই?
ভাত্ছাতটো বনাবা জানো মানে খালি শাক পাচ বিলাক বনা নাজানো আাননো খালি অলপ অলপ জানো। ত ঘৰত যেনে ম বনাই ন ম বনতে মই খাইলো আৰু মানে কি ম তো একদম ভালকে বনাই ত যেতিয়া ঘৰত যা তেতিয়া খাই ললো ঘৰল মই অকলে থাকিলেও বনাও হয় মানে ঘৰতে বনোৱা খাব চেষ্টা কৰো কিয় বাহিৰত খাই বাহত খাইলে পেট খু অলপ বিয়া হৈ যায় না বেছি খাব লাগে কে কেতিয়াবা খাওঁ আৰু সপ্তাহত একবাৰ ন দুইবাৰ মান নহলে যিমান পাৰো ঘৰতে বনাব পেল খ চেষ্টা কৰো আৰু, তুমি তুমি কেনেকাা ঘৰতে বনাই না মা বনাই দিয়া?
অ, ' মায়ে বনাই দিয়া মই ঘৰ থাকো দিয়াচোন মায়ে বনাই দিয়া মা বনালে হয়, এনেই বনাব জানো। বাৰু কিন্তু, সেইয়াই আৰু এতিয়া
অতি অতি মানে। তুমি যেনেকুৱা ক'লে সবেই নিজৰ বস্তুবিলাক চাব লাগে আৰু খোৱা বস্তুবিলাক খাৱ দাৱ কিবা বদন ভাল থাকে। তেতিয়া মানুৱ জীৱনতো ভাল থাকিব আৰু বদনে তোমাৰ ভাল নথাকিলে তুমি যিমান পেচা কমাব কি লাভ তোমাৰ? বদন যাই যাব যিমান পাইছে মিছুৱাই
হয় তুমি ঠিকেই কৈছা সেইবাবে আৰু এতিয়া ধৰা আ সে আমি ভাল ভাল বস্তু খাব লাগে, আৰু এইবোৰ জাংক ফুড বোৰ বেছি খাব নালাগে, আৰু চাবাচোন যিমানে বাহিৰা বস্তু নোখোৱা কিয় ঘৰত আহি ভাত খিনি খালেহে শান্তি লাগে। আৰু এতিয়া ধৰা আমাৰ বাহিৰা বা ধৰা বাহিৰা ৰাজ্যতে এতিয়া আ চল সিহঁতেতো বেছি টি চুটি হে খাই দিয়াচোন এতিয়া কিন্তু আমাৰ সেইবোৰে পেটে নভৰে দিয়াচোন। োন আমি যিহেতু অসমতে থাকো, আমাৰ ভাত খিনি খালেহে পেট ভৰে।
অ, ' ঠিক আছে মইতো ভাবো যে ঠিক আছে দে কথা পাতিবলে ভাল লাগিল তোমাৰ লগত দে ধন্যবাদ।
অ' অ' হ'ব বাৰু।
অ' ঠিক আছে দে থেংক ইউ্যবাদ।